হেল্ল', আ, ফোনটো কাটাই গ'ল হবলা। উম, বৰা চাওল পাপাই দিব লৈও যাব অ, এতিয়া বৰা চাওল তাকেইতো।
উম, বৰা চাইল খালে বহুত গাখীৰ লাগে।
তাকেতো।
এই গাখীৰ, দৈ, ক্ৰীম
এ পোল তোমালোকে পোলাও বনাব জানানে পোলাও ৰেচিপি এটা কোৱাচোন? নাই নাজানে মই জানো মোৰ পৰা শুনিবা নিকি মো এটা মই বহুত টেষ্টি ৰেচিপি এটা কওঁ এইয়া পনীৰৰ মানে যোৱাকালি বনাইছিলোঁ।
অ, আপোনালোকৰ তাতেও আলহী আহিছিলে নেকি অ, বাটাৰ পনীৰ এইবিলাক বনালে বহুত মানে আইটিয়েম লাগে ত' সেইকাৰণে মই কি বনাইছো ঘৰতে তোমাৰ বিলাহী আছিল ঘৰতে বিলাহী আৰু হমমেড ৰচিপি তাৰপিছত
বিলাহী আৰু পিঁয়াজ ধুনীয়াকে ভাজি ললোঁ। ভাজাৰ পিছত তাতে অকমান জলকীয়া কেইটামান দিলো দি পেলাই ধুনীয়াকে অলপমান কেঁচা গোন্ধটো যাবলৈ অকমান মানে বিলাহীটো অকমান ভাজিলোঁ পিয়াজটো। আদা, নহৰু নাই দিয়া। ধুনীয়াকে ভাজিলোঁ ভাজি পেলাই অকমান মানে হে হৈছে আৰু গোন্ধটো গৈছে তেতিয়া মই সেইখিনি বস্তুটো মিক মিক্সিত মাৰি দিলোঁ মিক্সিত মাৰি দিলোঁ। তাৰপিছত আৰু
তোমাৰ মাতটো আহা নাই।
মিক্সিত মাৰি দিলোঁ। তাৰপিছত আৰু মিক্সিত মাৰাৰ পিছত ধুনীয়াকে এইটো গ্ৰেভিটো ইমান ধুনীয়া হৈছে।
ইমান
ইমান ধুনীয়া হৈছে নেটৱৰ্কৰে প্ৰব্লেম নেকি মাতটোৱে আহা নাই তোমাৰ?
তাৰপিছত ধুনীয়াকে আৰু। তাৰপিছত ধুনীয়াকে সেইখিনি মই মিক্সিত মাৰি দিলোঁ। তাৰপিছত মিক্সিত মৰাৰ পিছত মই ধুনীয়া কে এবাৰ গোটা জিৰা টেষ্টে বেলেগ হয়। ধুনীয়াকে দুটা তেজপাত দিলো, গোটা জিৰাত দিলোঁ, গোটা জিৰা দি পেলাই।
তাৰপিছত আৰু ধুনীয়াকে
নাকাতটো ৰ, এ মোৰ নেট চলাই থৈ দিছা।
তাৰ পিছত আৰু ধুনীয়াকে এ তাৰ পিছত আৰু ধুনীয়াকে মই গোটা জিৰা দি, আমাৰ পেষ্ট দিলো আদা নহৰুৰ পেষ্ট আদা নহৰু হেল্ল' অঁ খুন্দি লওঁ তাৰপিছত আদা নহৰুৰ পেষ্ট দি পেলাই, হেল্ল। কি হ'ল? তাৰপিছত আদা নহৰুৰ পেষ্ট দি পেলাই, ধুনীয়াকে মই সেইখিনি বনালোঁ। তাৰ পিছত আৰু বনোৱাৰ পিছত আৰু তাৰ পিছত ধুনীয়াকে সেইখিনি দি পেলাই। গ্ৰেভিটো দিলোঁ, দি পেলাই পনীৰ মাচালাটো দিলে বেছি টেষ্টি লাগে। পনীৰ মাচালা যেন পানীৰ মাচালা কাশ্মিৰী সেনেকে ধুনীয়াকে দি পেলাই অলপমান পানী দি পেলাই উতলালো। উতলাৰ পিছত ধুনীয়াকৈ পানীখিনি দি ধনিয়ীয়া গুড়ি দিছোঁ, ধনীয়া পাউদাৰো দিছোঁ আৰু পাত ধনিয়াও দিছো, দি পেলাই ধুনীয়াকে এইখিনি উতলাই আহিব দিছো। ইমান খাবলৈ যে এনেকুৱা ধুনীয়া হৈছে নহয়। কি কবা আৰু খাবলৈ এনেকুৱা ধুনীয়া হৈছে। আৰু ইফালে তিল চিকেনো বনাইছিলোঁ। তিল চিকেন তিল চিকেন বনাইছিলোঁ। তিল চিকেনটো বহুত টেষ্টি লাগিলে। আপোনালোকে খাই পাইছেনে তিল চিকেন?
ন নাই খোৱা।
টিল চিকেনটো বহুত টেষ্টি হয়, কেনেকৈ বনাব মই ৰেচিপিটোক কওঁ ৰ'ব। ধুনীয়াকে আদা নহৰু দিব। আদা নহৰু পিঁয়াজ, আপুনি গোটা জিৰা আপুনি গুড়ি জিৰাতকে আপুনি গোটা জিৰাটো দিবচোন গোটা জিৰাৰ সোৱাদে বেলেগ। বহুত টেষ্টি, কিন্তু জিৰা ৰাইচ যে বনাই এইটো মই বনাব নাজানো কেনেকে বা বনাই? জিৰা ৰাইচ কৈছো, মই জিৰা চিকেন কোৱা নাই, জিৰা ৰাইচ। জিৰা ৰাইচত তেল দিয়ে নেকি বাৰু?
কিন্তু মই শুনামতে বেলেগহে দেখিছিলো।। জিৰা ৰাইচ। এ বহুতৰে বেলেগ বেলেগ ধৰণে থাকে নহয়, এইবিলাক বনোৱা। কিছুমানে ঘি দিয়ে। ঘী ৰাইচটো খাই বহুত আমি এদিন এখন ৰেষ্টুৰেণ্টত গৈছিলোঁ। চব মানে ঘি দিয়ে বনোৱা এনেকুৱা টেষ্টি লাগিছে খাই পেলাই। চব মানে ঘি দিয়ে বনোৱা, বহুত টেষ্টি লাগিছে। খাই পেলাই, ঘি দি বনোৱাবিলাক।
এনেও মানে ঘি দিয়া বস্তুৰ
কৈছোঁ আতেদি জ্বলা হয় না
এনেও মানে ঘি দিয়া বস্তুৰ মানে বেলেগ সেয়ে হয় আৰু।
এই লাজ বিলাক তোমাৰ নাযায়। অ' আচ্ছা।
ঘি দিয়া বস্তুবোৰ বহুত টেষ্টিয়ে হয়।
বহুত ভাল লাগে খায়।
এখন নতুনকে খুলিছে নহয়, উজনি দুজনী বুলি, ৰেষ্টুৰেণ্ট এখন। কি ধুনীয়া বস্তু পায় বাপৰে, তাতে এদিন আমি খাবলৈ যাম বুলি ভাবি আছোঁ। উজনি দুজনীৰ, গম পাইছেনে?
খনত যাম ওলাবা, তাতে গ'লে খাই আহিম।
উজনি দুজনীৰ।
উম।
ধুনীয়া তাতে, উজনি দুজনিৰ, মানে ৰেষ্টুৰেণ্টখন যে বনাইছে। ধুনীয়া হৈছে।
উম।
তাকেটো। বৰষুণ দিছে নেকি সেইফালে?
নাই দিয়া।
অ', এইফালেও দিব নেকি? এতিয়াও দিব নেকি অলপ দোকানত যাব আছে ৰ'বা, এই কম্পিউটাৰ দোকানত। এতিয়া মানে খাই দিয়া অলপ যাম। খুলি, খোলে খুলিছেনে নাইবা এতিয়া আৰু। কম্পিউটাৰ দোকান। এ বাৰটামান বজাত খোলে। বহুত জানে, বহুত জানে, মানুহজনে বহুত জানে ইঞ্জিনিয়াৰো হয়। মানে চব তেওঁ বহুত জানে আৰু। অঁ বেংগলী হয়, অভিজিত চাহা লিখে নিকি?
তো
অ, নাথ লিখে কিজানি, অভিজিত নাথ কিজানি।
মানুহজন। আৰু এজন আছে, ইফালে চালমা না, চালিমা কিবা এখন আছে। একো নাজানে মানুহটো, একো নাজানে।
মই শুনিছো সেইখন নাই, দোকানখন।
লৈ পেলাই নাজানে, একদিন মই গৈছিলো দুই জেৰক্স এনে এক টকাকে লয়, তাতে দুই টকাকে লৈছে বাপ
মই শুনিছো, সেইখন দোকান নাই বুলি।
উম, সেই মানুহজন এক, এনেকে কিজানি, এনেকে এই কিছুমান ফটোৱা সাংবাদিক চাংবাদিক থাকে যে এনেকে, নিউজ চেনেলবিলাক যে, কৰ'বাৰ এইঠটিন আছাম, কৰ'বাৰ আছাম টক এইবিলাক যে থাকে, সেই মই মই এটা টিচাৰ ট্ৰেইনিঙত গৈছিলো তোমাৰ, উলুবাৰীত, এ যাওঁতে সিও মানে গৈছিল আৰু মই দেখিছো, চিনি পাইছো। মিডিয়া নিচিনা গৈছে দেখোন, কেমেৰা আৰু সেই মাইক লৈ পেলাই।
তাতে সোমাইছে নেকি?
অ', সোমাইছে নেকি? বাপৰে, মানুহজন মানে ভাল নালাগে কিবা। বহুত কিবা, সেই ইমান পইচা লয়, এইবিলাক জেৰক্স চেৰক্স আৰু কামবোৰো ভাল নালাগে।
উম,
সঁচাকে বেয়া, এই অভিজিত তাতে আৰু এখন আছে আপোনাৰ, তিনিআলিত, বাঘবৰী তিনিআলিত। ৰুবুল নে বুবুল নাম সিৰো মই কামবিলাক একদম পচন্দই নালাগে।
ভালচোন।
ল'ৰাজনৰ দেখিবয়ে ইচ্ছা নাযায় চকুকেইটাৰে।
কি বিচাৰে?
বাকী এইখনতো আৰু এইখন এখনত আছে। মোৰো অলপ দোকানত যোৱা আছে কিবা কিবি বস্তু আনিব। এখন এখন মেপ আনিবলে এখন। মেপ এখন আনিব লাগিব। আৰু এই কেনভাছ আনিব লাগিব ৰ'বা।
অ, তোমালোকে এ দি অৰ ৰি প্ৰিপেচন কৰি আছা?
এ দি অৰ ৰি বুলি নহয় আৰু যিকোনো এক্সজামৰ কাৰণে। এই মেপখন লাগিও নহয় এনে।
ছিল উম,
মেপখন কেতিয়াবা লাগে তোমাৰ এই কিবা এনেকৈ চাবৰ কাৰণে। ক'ত কোনটো জেগাত আছে ক'ত কিমান কি মানে আগুৰি আছে? অভাৰ অলখিনি গোটেই চাবৰ কাৰণে কেতিয়াবা লাগে মেপখন।
উম, লাগে জৰুৰী চমান।
মেপবিলাক আৰু মই কিছুমান এই কালাৰিং কাগজ বিচাৰি আছোঁ, এনেকে মাৰি মাৰিবৰ কাৰণে কিন্তু কালাৰিং কাগজটো মানে সৰুটোহে পায়।
কিহত লগাবি
ৱালত। এই কালাৰিং কাগজটো মানে ডাৰেক্ট তোমাৰ লিখি পেলাই নোট, নোটতো লিখি পেলাই ডাইৰেক্ট লগাই থলে হৈ যায়।
আচ্ছা,
তেতিয়া মানে তোমাৰ সেই নহয় আৰু ধুনীয়া হৈ যায় তেতিয়া। উম, তাকেহে। এতিয়া এনেকে মাৰিলে ভাল আৰু এনেকে নোটটো লিখি পেলাই ধুনীয়াকে হাইলাইট কৰি আনি। লগাই থোৱাৰ পিছত ধুনীয়াকে হৈ যায় আৰু। তাৰপিছত আৰু তেতিয়া আৰু মানে পতককে চালে মনত পৰি যায় আৰু। মানে দেখ দেখি দেখি পাই থাকো যে, সেইকাৰণে মানে মনত থাকি যায় আৰু।
উম
তাকেহে।
তাকে, ভালে নি এইবিলাক
অ'এনেকুৱা ভাল, আৰু কিবা কিবি এনেকে অনলাইনত পাই, মই পাহৰিয়ে গ'লো এবাৰ মই এই হোক অৰ্ডাৰ দি দিছোঁ। কিন্তু, সেইটো বস্তুটো দিবৰ কাৰণে মই পাহৰিয়ে গ'লো।
অনলাইনতে ভাল অনলাইনৰ পৰাই দিব।
অনলাইনত বেছি দাম নলয়। ছেভেন্টি ওৱান নে ছেভেন্টি এইট কিবা এনেকে ৰুপিজ এটা লয় নেকি। কিন্তু ইয়াতে সৰু ইয়াতে কিন্তু সৰু সৰুটোহে থাকে। সৰুটো সৰুটো থাকিলে সেই হৈ যায় আৰু তাকেইতো
উম
সৰুটো থাকিলে
উম
সৰুটো কিন্তু বেছিব নোৱাৰি ন'ট অলপ যে পায়, মিডিয়ামটো পায় সেইটো থাকিলে ভাল আৰু নোটটো লিখিব পাৰি। কিন্তু তোমাৰ সেইটো তোমাৰ ডাঙৰটো ভাল আৰু ডাইৰেক্ট মানে ন'ট টো মানে পূৰা ধৰি যায় পেজটো ধৰি গ'লে তোমাৰ এইটো ডাইৰেক্ট দৰ্জাখনত লগাই থৈ দিব পাৰে।
উম।
পিছত আৰু সেই আৰু লগাই থৈ দিয়াৰ পিছত, ধুনীয়াকে সেই হয় আৰু তেতিয়া আৰু ভাল হৈ যায় আৰু লগাই থোৱাৰ পিছত, ইটো ধুনীয়াকে মানে ন'ট টো লিখি পেলাই সেই আৰু হাইলাইট, হাইলাইটাৰো এডাল আনিব ল গা আছে, হাইলাইটাৰ টোৰো আৰু শেষ হৈছে আৰু বেছি নাই। তাকেই তু উম, হাইলটো হাইলাইতটো বহুত ভাল হয় এনেকে মানে নোট বিলাক এনেকে টিক দিবৰ কাৰণে, মানে পটককে পইণ্টটো পইণ্ট আপ কৰিব পাৰি আৰু।
উম তাকে উম বা